হয়, মই শুনিছোঁ। আপুনি কওঁকচোন
অহ' শুনা পাইছে।
হয় আপুনি শুনিছেনে অ শুনিছো মই। হেল্ল' মই শুনি আছো আপুনি শুনিছেনে নাই।
অ' জি
হয়।
মোক অকনমান টাইম দিব পাৰিব নেকি?
হয় নিশ্চয় পাৰিম, বৰ্তমান মই ব্যস্ত নাই, নমস্কাৰ।
হয়, হয় ধন্যবাদ, ধন্যবাদ, মই আমাৰ খবৰ যে প্ৰাকৃতিক দুৰ্যোগৰ ও ওপৰত অকনমান কথা ক'ব বিচাৰিছোঁ আহ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আপুনি মোক ক'ব অ' পাৰিবনে?
হয় বাৰু মই যিখিনি জ্ঞাতো সেইখিনি মই কম।
হয়, হয় অসমৰ প্ৰধান প্ৰাকৃতিক আহ সমস্যাবিলাক আহ অকনমান ক'ব কৰিব নেকি কি কি আছে, আমাৰ প্ৰাকৃতিক সমস্যা প্ৰধানত।
ক'বলৈ গ'লে আমাৰ অসমত প্ৰাকৃতিক সমস্যা বানপানীটোৱে মই প্ৰধান বুলি কম। বানপানীৰ লগতে গৰাখহনীয়া আছে। ভূমিস্খলন আছে লগতে উম এতিয়া মা। মাজে মাজে ভূমিকম্পৰ প্ৰকোপটো আহিছে।
হয়।
ঠিক সিমান নহ'লেও অ' ভূমিকম্প যে আৰু ধুমুহা বতাহ।
হয়, হয়, হয়, হয়।
সেইবোৰে অসমৰ প্ৰধানত প্ৰাকৃতিক এ
প্ৰধান সমস্যা হয়, হয়, হয় প্ৰাকৃতিক দুৰ্যোগ আৰু যেতিয়া, আমাৰ আহ ব্ৰহ্মপুত্ৰত পানী হয় আৰু তাৰ উপনৈবিলাক বিলাক ভৰি পৰে পানীৰে তেতিয়া বানপানীৰ সমস্যা হয় আৰু সেই বানপানীৰ পৰা আমাৰ কি কি অহ' অহ' অসুবিধা হয় জনাব পাৰিবনে অকণমান।
হয়, যেতিয়া অ' বাৰিষা একেৰাখে মানে বৰষুণ কোন আহি থাকে কেইবাদিনো ধৰি তেতিয়া আমাৰ নৈ খাল বিল আদি অ' পানীৰে ভৰি পৰে।
হয়, হয়, হয়।
তাৰপিছত যেতিয়া পানী খিনিয়ে অ' নৈ পানীত ন নৈয়ত বা পুখুৰীত ন নধৰা হৈ যাব, তেতিয়া। অহ তাৰ পৰা বাগৰি বাগৰি গৈ উ ধৰ ব্ৰহ্মপুত্ৰত পৰি গ'ল সেই তেতিয়া ব্ৰহ্মপুত্ৰখনন ওফন্দি উঠে আৰু ওফন্দি উঠাৰ ফলত আহ নদী কাষৰীয়া মানুহ বিলাকৰ ধৰক অসুবিধাৰ সৃষ্টি হয় সিহঁতৰ অ মাথাউৰি ভাঙি সিহঁতৰ গাঁৱলৈ বা সিহঁতৰ থকা জেগালৈ কি হয় এ পানী সোমোৱাই যায় ব্ৰহ্মপুত্ৰৰ মাথাউৰি ভাঙি লগতে বিভিন্ন অপকাৰৰ সৃষ্টি হয় সিহঁতৰ হৈ থাকিব জগা নোহোৱা হৈ যায় হয়তো পোহনীয়া বস্তু পোহনীয়া বস্তু বোৰো উতি ভাঢ়ি
হয় হয় হয় পশুধনৰো বিশেষভাৱে অ ক্ষতিগ্ৰস্ত হয় হয় আৰু অসমৰ খেতি খেতি বাতিৰ ওপৰত কেনেদৰে প্ৰভাৱ পৰে বানপানীৰ
হয় এতিয়া বানপানীৰ যি খেতিৰ সময়ত যদি বানপানী আহে অতিকৈ বেয়া বেয়া অৱস্থা হয়, কাৰণ কৃষকসকলে সিমান কষ্টকৈ দুমেঠ দু বুলি খাব দুমুঠা দুমুঠি খাবলৈ খেতি কৰে বা ধান খেতি কৰে সেইখিনি যদি বান পানীয়ে উটুৱাই নিয়ে বা বান মাটিয়ে পুতি পেলাই, তেতিয়া সিহঁতৰ বহুত জৰাজীৰ্ণ অৱস্থা পৰিণত হয় কিন্তু যদি বানপান নী খেতি কৰাৰ আগত যদি বানপানী খিনি হয় বা আহে তেতিয়া কিন্তু কৃষকসকলৰ মূল্যহে হয় বা সিহঁতৰ উপযোগীহে হয় কাৰণ সিহতেৰ বানপানীৰ সাৰুৱা হৈ যায় পলস পৰি যায় এইটো বানপানী কিষক সকলক অ অসুবিধাও সৃষ্টি কৰে সুবিধাও সৃষ্
বিলাক সৃষ্টি কৰা হয় সময় সময় সাপেক্ষে হয় হয় ঠিকে আছে বাকী আৰু মই বিচ জানিব বিচাৰিছোঁ যে বানপানীৰ ফলত যে আমাৰ মানুহৰ জীৱন যাপন। অঁ খুব জৰুলা হৈ পৰে কি কি ক্ষেত্ৰত পৰে আপুনি অকনমান অকনমান ক'ব পাৰিবনে।
বানপানী হোৱাৰ লগত প্ৰথমতে যদি ৰাস্তা ঘাট হয়, ৰাস্তা ৰাস্তা ঘাটত মোৰ ৰাস্তা ঘাটৰ কথাও কওঁ বাৰু লগতে বানপানী সোমোৱাৰ লগে লগে ফাৰ্ষ কি হৈ যায় বা প্ৰথমতে আহ থকাৰ ঠাই নোহোৱা হৈ যায় মানুহসকলৰ
হয় হয় হয়।
থকা ঠাই জীৱ জন্তু সকলকো ৰখা ঠাই নোহোৱা হৈ যায়। লগতে থকা ঠাই নোহোৱা হলে খোৱা লোৱাৰো অসুবিধা হয় পৰে মানে খাদ খাদ হৰা হৈ যায় খোৱা লোৱাৰ আহ উ গৃহ হৰা হৈ যায়। যায় সিহঁতে অ' গোট যিবোৰ মূল্যবান বস্তু আছে সেইবোৰ পানীত উটি যায়। বা পশুধন বো উটি যায় সেইবোৰ মানে বহুত আৰ্থিক। ভাবে বহুত অঁ বিৰল অৱস্থা কৰি পেলাই।
হয় জুৰুলা হৈ পৰে হয় হয় হয়। হয় ধন্যবাদ বাকী আৰু মই আৰু এটা বস্তু জানিব বিচাৰিছিলো যে আমাৰ আমাৰ পাহাৰীয়া অঞ্চলসমূহত যেতিয়া একেলগে একেধাৰে বৰষুণ দি থাকে। তেতিয়া এটা ডাঙৰ সমস্যাৰ সৃষ্টি হয়। যেনে ভূমিস্খলন ভূমিস্খলনৰ ফলত আমাৰ অঁ কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব। আপুনি আ সমস্যাৰ সৃষ্টি কৰিব পাৰিব!
হয় উ ভূমিস্খলনৰ ফলতো আমাৰ বহুত ক্ষতি হয় কাৰণ এক সেইটো অঁ সাধাৰণতে পাহাৰীয়া অঞ্চলৰ মানুহখিনিৰ হয় আমাৰ ভৈয়ামৰ অঞ্চলত নহয় যিহেতু আজিকালি মানুহৰ বাসস্থানৰ অভাৱ হৈ গৈছে জনসংখ্যা বৃদ্ধি কি হৈছে গতিকে পাহাৰীয়া অঞ্চলতো ব বহুত মানুহে মাটি কিনি বা সিহঁতৰ অ' কা আগৰ সেই পূৰ্বপুৰুষৰ দিনৰ পৰাও কিছুমান হয়তো উ তাতে বসবাস কৰি আছে সেইসকল মানুহৰ কথা কওঁ মই দৰাচলতে কাৰণ যি যি ঠাইৰ পৰা ভূমিস্খলন হৈ যায় তাৰ তলত যিবোৰ সৰ থাক এবাৰ যিকোনো মানে মূল্যবান বস্তু থাকে বাসস্থান থাকে সেইবোৰ ভাঙি চিঙি চুৰমাৰ হয়। লগতে মানুহ থাকিলে যিকোনো জীৱ জন্তু থাকিলও সিহঁততে হয় আহ আহত গ্ৰস্ত হয় নহয়টো সৈ নিহত হয় কিছুমানে হয়তো ভূমিস্খলনৰ লগতে সিহতৰ শিলো বাগুৰি আহে পাহাৰত পৰা পাহাৰ উ শিলটোতো বহুত গুধুৰ সেই, হয় হয় হয়।
হয় এইখিনিয়ে বাকী ধন্যবাদ আকৌ মই আৰু পুনৰ এটি আ আহ এটা প্ৰাকৃতিক দুৰ্যোগৰ আহ যি আমাৰ আহ ব্যৱস্থা কেনেদৰে আমি তাৰ তাৰ পৰা পৰি ত্ৰাণ পাব পাৰো তাৰে ওপৰত মই জানিব বিচাৰিছো আহ এই গৰা খহনীয়া আহ গৰা খহনীয়াটো যে হয়। বানপানীৰ সময়ত সেই বানপানীৰ গৰাখহনীয়া পৰা আমি ৰক্ষা পাবলৈ হ'লে মানে কিছুমান উপায় অব অ ৱলম্বন কৰিব লাগে কেনেকুৱা ধৰণৰ উপায় অৱলম্বন কৰিলে আমি বানপানীৰ পৰা ৰক্ষা পাব পাৰো। আপুনি অকণমান মোক বুজাই ক'ব পাৰিবানে?
হয় বাৰু মই যিখিনি জ্ঞাত সেইখিনি কৈ আছো। অ' গৰাখহনীয়াটো আচলতে অ' নদী কাষৰী হৰীয়া ঠাইবোৰত হয় আহ উ ধৰক অ মাট টিবোৰ যদি ঢিলা হয় বা বালি বালিহেৰীয়া মাটি হয় সেইবোৰত ঘৰখহনীয়া আচলতে হয় যদি শিলময় হয় সেইখিনি ঠাইত খুব বেছি নহয় গৰাখহনীয়া সেইবাবে আমি অ, যিহেতু গৰষহনীয়া ৰ'দ কৰিব লাগে পানী কম থকা অৱস্থাতে বা বানপানী নোহোৱা অৱস্থাতে সেই যি ঠাই দখ ফলত গৰা-খহনীয় সৃষ্টি হয় বা যিখিনি ঠাইত হবলগীয়া থাকে সেই ঠাই খিনিত আমি শিলেৰে বা উম, ডাঙৰ বস্তা বিলাকত ধৰা বালি ভৰাই শিল ভৰা সেইবোৰ দি সেইবোৰ আমি অ, এটা চিষ্টেম মত তাতে এ উম, ধুনীয়া কয়, বেৰি দি ল'ব লাগে, চাৰিওফালে নদীৰ কাষৰীয়া অঞ্চল খিনি দাঁতি কাষৰীয়া অঞ্চল। উম, তেতিয়া হয়তো অ, এশ শতাংশই ৰ'দ নহ'লেও পঞ্চাশ শতাংশ বা অ, সত্তৰ শতাংশ ৰ'দ হ'ব
হয়-হয়-হয়-হয়-হয় ধন্যবাদ। বাকী আহ বানপানীৰ পৰা আমি ৰ'দ ৰক্ষা পাবলৈ হ'লে গছ-গছনিৰ ভূমিকা আছে বুলি আপুনি ভাবেনে গছ-গছনি আমি ৰোপন কৰিব লাগে নে নালাগে বানপানী পৰা ৰক্ষা আপুনি অকনমান ক'ব পাৰিবনে?
বানপানী ৰ'দ কৰিব লাগিলে গছ-গছনিৰো দৰকাৰ আছে নোহোৱা নহয়। কাৰ গছ- গছনি হব হনেতো উম আমি মানুহ মানুহে আমি জীৱিত হৈ নাথাক কো গতিকে বানপানীৰ ক্ষেত্ৰতো গছ-গছনিৰ দৰকাৰ হয় বা বানপানী ৰোধ কৰাৰ ক্ষেত্ৰ ত্ৰতো ধৰক এতিয়া আহ, মই এতিয়া গৰা খহনীয়াৰ কথাটোৰ পৰাই মই আৰম্ভ কৰোঁ। গৰাখহনীয়া এটা ৰ'দ কৰিব কাৰণে এ গছ- গছনিও বহুতে ৰ'দ ৰ'দ হয় কাৰণ নদী কাষৰীয়া ঠাইত যদি বাঁহ গছ থাকে বহুত মানুহ অ, কম পৰিমানে গৰা খহনীয়া সৃষ্ট ষ্টি হয় বাঁহ গছৰ যিবোৰ শিপা বা মূল সিহত এতিয়া মাটি ধৰি ৰাখিব পাৰে বা খামুচি ধৰি ৰাখিব পাৰে সিহঁতৰ আহ হেৰি প্ৰকক টো বেছি থাকে সেইকাৰণে নদী কাষৰীয়া অঞ্চলত বেলেগ থকাতকৈ অ' বাঁহ যুক্ত বা ঘাহনি যুক্ত অলপ মানে ধৰ মূল গুচ্চ মূল য'ত বেছি আছে সেনেকুৱা ধৰণৰ অ' গছ গছনি ৰোপন কৰিলে গৰাখহনীয়া পৰা অলপ হ'লেও আমি পৰিত্ৰাণ পাব পাৰোঁ বুলি ভাবোঁ।
হয়, হয়, হয়। ধন্যবাদ, বাকী আহ পুনৰ এটি মই প্ৰশ্ন আপোনাক প্ৰশ্নৰ উত্তৰ এটা জানিব বিচাৰোঁ? বিষয়ে এটা জানিব বিচাৰোঁ আপোনাৰ পৰা আহ আমাৰ ভূমিকম্পৰ পৰা ৰক্ষা পাবলৈ আমি কে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ। প্ৰাকৃতিক দুৰ্যোগ যে আমাৰ ভূমিকম্প আছে। যিটো, আমাৰ হৈ থাকে মাজে মাজে
হয়, ভূমি ভূমিকম্প যদি ৰি্টাৰ স্কেলত বা প্ৰাবাল্য যদি সিমানো বেছি নাহে, আমি ৰুমৰ ভিতৰত থাকি টোৰ আমি হাত সাৰিব পাৰোঁ। ধৰ ডাঙৰ, গধুৰ বস্তুৰ ওচৰত নাথাকি। ধৰ কিবা আছুতীয়া ধৰ বিচনাৰ তলত ন নহ'লে বা উম, মেজৰ তলত সোমাই আমি আহ থাকিব পাৰোঁ তাত যদি পা প্ৰাবল্য বেছি হয় বা প্ৰসোপটো বেছি হয়, কিন্তু তথাপিও আমি হাতত সাৰিব নোৱাৰোঁ, তেতিয়া আমি সদায় মুকলি মৰিয়া ঠাই এডোখৰলৈ যোৱাটো আমি উচিত বুলি ভাবোঁ বা মই উচিত বুলি ভাবোঁ। কাৰণ মুকলি মৰিয়া যদি নহয় গছ গছনি থাকিলে ভূমিকম্পৰ ফলত যদি গছ গছনি ভাগি আহে বা গছনি উভলি আহে, তেতিয়া মানুহৰ গাত পৰিব, লগতে যদি বিজুলীৰ ব্যৱস্থা থাকে। বিজুলিৰ তাৰবোৰ ছিঙি আমাৰ গাত পৰিব পাৰে। সেইটোৰ কাৰণে আমি মুকলি মৰিয়া ঠাইত থাকিব লাগে বুলি মই ভাবোঁ আৰু
হয়, হয়, হয়। এতিয়া আমাৰ আহ গ্ৰীষ্মকালত যে অতিপাত গৰম গৰমৰ ফলত আমাৰ খেতি পথাৰ বিলাকৰ মাটি বিলাক ফাটি যায়। সেইটো প্ৰাকৃতিক দুৰ্যোগৰ কাৰণতে হয় বুলি ভাবেনে আপুনি।
হয়, এইটোও প্ৰাকৃতিক দুৰ্যোগে বুলি কওঁ, কাৰণ যিটো পানী প্ৰকৃতিৰে বস্তু হয়। প্ৰকৃতিৰে এটা উপাদান পানী হয়, পানী নোহোৱাৰ বাবে মাটিখিনি ফাটি যায়। গতিকে, আমি সেইটো ৰধ কৰিবলগীয়া হ'লে আমি গছ গছনি অতিকৈ ৰুব লাগিব। বৰষুণৰ পৰিমাণ বঢ়াব লাগিলে, আমি জলবায়ুতটো আমি সেমেকা কৰি ৰাখিব লাগিব। লাগিলে আমি এ বৃক্ষ ৰোপন বেছিকে কৰিব লাগিব যদি আমি এতিয়া আহ হয় দে দৰাচলতে বহুত উম, ঠাইত মাটি ফাটি যোৱা দেখা পোৱা যায়। কাৰণ আমি এতিয়া কি গছবোৰ কাটিবহে জানোঁ। কিন্তু আমি ৰু ৰুবলৈ কোনো নাভাবোঁ। সেইটোৰ কাৰণে এতিয়া আমাৰ পানীৰ পৰিমণটো কমি যায় বুলি ভাবিছোঁ।
হয়, হয়, হয়, হয়, হয়। ধন্যবাদ। আপুনি আপোনাৰ বহুমূলীয়া সময় সময়খিনি মোক দিয়াৰ বাবে আ আপোনাক অশেষ ধন্যবাদ আৰু আহ পিছলৈ তেওঁ আপোনাৰ ওপৰত মই কিছুমান বিষয়ে জানিব বিচাৰিম
হয় বাৰু।
ধন্যবাদ। দিয়ক ধন্যবাদ।